হেল্ল' হেল্ল' অ ভ অ কি কি খবৰ তোমাৰ
আছো ভালে তোমাৰ
উম মোৰো ভালেই দিয়া কিবা কৰি আছা নেকি
নাই নাই এনেই আছো কোৱাচোন
অ অ ব'লো আজি আমি ফাষ্ট ফুডৰ বিষয়ে কথা পাতো ব'লা অ', তুমি কি ফাষ্ট ফুড খাই ভাল পোৱা?
মই তোমাৰ হেৰি আ, পিজ্জা দেন তোমাৰ ৰোল খাই ভাল পাওঁ। এ বাৰ্গাৰ খাই ভাল পাওঁ তেন তোমাৰ এই যে এইটো কি কয়? চিকেন যে হাত দি থাকে যে কি কয় এইটো
অ', লেগ পিচ
অ', লেগ পিচ খাই ভাল পাওঁ। এন তোমাৰ ম'মো, চাওমিন খাই ভাল পাওঁ আৰু
অহ, তোমাৰ ফেভৰেট কি হয়?
চাওমিন।
অ', চাওমিন। অ', মোৰ মই বেছিকে ভাল ত' অ', মই বেছিকে হেৰি ভাল পাৰো বা ম'ম' ভাল লাগে। ম'ম তাইছোতে ম চিকেন ফাৰেচ খাইও ভাল লাগে, বিৰিয়ানী খাই ভাল লাগ পিজ্জাও খাই, পিজা খায়ো ভাল লাগ এ তাৰ পিছতে উম, চিকেন ল'লিপপ খাইও ভাল লাগ কে মানে সেনেকুৱা তো বহুত বহুত খানা আছে বহুত অ'। বহুত আইটেম আছে জংক ফুড সেইবোৰো জংক ফুডতে পৰে ন'। উম, হেই আকৌ বেছি খালেও বেয়া ন' আমাক
তোমাৰ লাইক ম'মো কোনটো ফ্লেভাৰ মানে মানে ভাল লাগে বেছি আৰু।
মোৰ মম' চিকেন ম'ম' ভাল লাগে আৰু তোমাৰ?
মোৰ সেই তোমাৰ মালাই ম'ম' ভাল লাগে।
অ', মালাই ম'ম'। সেইটো কেনেকুৱা টাইপৰ টেষ্টটো?
মানে তোমাৰ কিবা এটা মানে জুচ টাইপৰ দিয়া থাকে বহুত টেষ্টি লাগে মানে খায়।
আতচা মানে ঝোল ঝোল তেপ নেকি?
ঝোল বুলি নকওঁ, মই ভিতৰত চিকেন থাকে। বা তোমাৰ এটা মানে অ মানে মালাই যোনটো যে, মালাই বুলি কয় যে মালাই সেই ৰচ তো মানে তোমাৰ হেৰি কমলা ৰঙৰ যে, সেইটো অ', খালে গম পাবা মানে মই সেনেকে নাজানো জোল হয়, নে
আতচা, আতচা অ', মানে খাই পাইছা আৰু অ', অ', উ, উ, সেনেকে ভাল লাগে মম আৰু তুমি কি চাওমিন খাই ভাল পোৱা বেছিকে?
মই তোমাৰ ভেজো ভাল পাওঁ তাৰ পিছত তোমাৰ চিকেনো ভাল পাওঁ আৰু
অ', অ সবতে চিকেন নন ভেজ টো খাই ভাল পায় আৰু ন?
চিকেনো-চিকেন বোলে চাওমিনৰ গোটেই হেৰি ভাল লাগে আৰু
অ', অ', অ', অ', চাওমিন হ'লে ভাল লাগে ন? উম, উম, তাক সেনেকে ৰল চল অ', ৰেচিপি উম, ৰেচিপি মানে মই জানোৱে বনাব কিন্তু ইমান ভাল হয়, নে নহয় নাজানো কিন্তু মই ট্ৰাই কৰো, মম' চম' বনাব পাৰো মম' মম' তো তুমি দ বনাই ল'ব লাগিব আৰু উম ময়দা দি, ময়দাটো পানী দি কিনে মানে এনেকে দৌৰটো বনাই লবা তাৰপিছত তুমি ময়দাতো অলপ সময় থৈ দিব এক্সট্ৰাকে হা তাৰ পিছত তুমি পিঁয়াজ, পিয়াঁজ সৰু সৰুকে কাটিবা তাৰ পিছত আদা সৰু, সৰু আদা নালাগে নহৰু সৰু সৰুকে কাট কুটিবা কাটি কিনে তুমি সেইখিন সেইখিনিতে তুমি অলপ মছলা ঢালি পা চিলপ ম চিলি পাউদাৰ গৰম মচা চিকেন মচছলা খ বা তাৰত চিকেন সৰু সৰু পিচ কৰিবা হা চিকেন্তটো সৰু স পিচ কৰি কি ন তুলসী চিনি অ পিয়াজ পিয়াজৰ লগত পুৰা মিক্স কৰিবা নে্পপিছ টো মানে ষ্টফিং টো হৈ গ'ল এতিয়া আমি ষ্টফিং খিনি সচ নিজে যোনখ আমি ময়দা দি বনাইছো ন গল গল সেইটো আমি মানে পাটৰ কাতো বেলিব লাগিব বনি সিঙে তাৰ ভিতৰত তাক আমিোমাই দিব লাগিবস্তা ফিন চুি চষ্টাফিং চিনি খ য় পিছত আমিপ মানে এনেে এনেে এনেে বন্ধ কৰি যাব লাগ আৰু তাৰপিছতি মম ত তুমি ততে ম'ম কথা ঠাণ্িব তত পানী তু দিবিবা তাৰপিছত বইল হব দিবা হ'ব দিবা বইল মানুহে কি? আৰু টুৱেণ্টি মিনিট মান হব দিব লাগিব আৰু বইল হলে ভাল লাগে ন ততে আৰু মোৰৰেদি আৰু
মানে বইল কৰিলে হৈ গ' ম'ম'টো মানে হৈ যায় আৰু
অ ম'ম'টো বইল কৰিলে'ল তুমি যদি চ অ অ অ অ অ অ অ চিকেনৰ পৰা হয় তুমি পানীত তুমি কি কৰিবা বইল চ ত চিকেনটো ভালে দিবা হা থে আমি য তাতে পানী ত তুমি অ নিমখ দিবা অ বেছি নিদিব নিমখ অলপমান নিমখ ৰাতিিবা তাৰ পিছত ততেল চ দিব চল দিবা আৰু তাতে নহৰু আৰু আজাটো তুমি পিচি কিনে তাতে ঢালি দিবা তছটো তোমাৰ তাতে অলপ সেইটো কলা এইটো কলা এইটো যে কয় ক'লা ক'লা যে অলপ যে জানো অ', নহ জালুক, জালুক। জালুকযে ক'লা ক'লা জালুকটো তুমি অলপ খুন্দনিত খুন্দি ল'বা। তাৰপিছত সেইটো দি দিবা তাৰিছত সেইটো অ', অ', সেইটো তুমি তাৰিছতে বন্ধ কৰিবা তাতে চুপটো হৈ থাকিব আৰু ব'ইল হৈ থাকিব, তাৰিছতে চুপ টু হৈ যায় সেনেকে ম'ম'ৰ লগত চুপটো খাবলে ভাল লাগে হেল্ল'।
অ'।
হেল্ল'।
উম।
আৰু উম, তুমি কি বনাব জানা ফাৰ্ষ
হেল্ল' অহ। উম, উম।
উম, সেনেকো আৰু কয় যে ম'ম'
হয় আমি বনাব জা
হেল্ল'। অহ আৰু তুমি কি বনাব জানা? হেল্ল' অহ।
মই তেনেকে ইমান নাজানো মই চাওমিনটো জানো আৰু বনাব।
অ', অ', ক'ব পাৰিবা নেকি ৰেচিপিটো?
আমি তো মা প্ৰথমতে চাওমিন থাক কে ন' মানে যোনটো কেঁচা থাকে ন' আমি যে কিনি আনো প্ৰথমতে ধুই মেলি ব'ইল ব'ইল কৰি কেনে তোমাৰ ব'ইল কৰাৰ পিছত ধুই থ'বা সেইটো থৈ কিনে যিখিনি তুমি আইটেম দিবা ধৰা পিয়াজ দিলা, আলু দিলা মচলা দিলা সেইখিনি লয় আৰু ধৰ আলুও দিয়ে কিছুমানে পনীৰো দিয়ে গাজৰ দিয়ে মানে গোটে ভেজিটেবল
অ', গাজৰ দিয়ে ভেজিটেবলছ আৰু।
কিবা আৰু অ', সেই তেনে এইবোৰ তে তুমি চ'চো দিব পাৰিবা, চয়া চ'চো দিব পাৰিবা, সেইখিনি ভাজাৰ পিছত লাইক দ পাছ দছ মিনিট মান ভাজাৰ পিছত তুমি যিখিনি চাওমিন ব'ইল কৰিছিলা সেইখিনি চাওমিন তুমি তাতে ঢালি দিবা মানে জোন ভাজি আছিল ফ্ৰাই আহিছিলা দি কেনে সেনেকে লৰাই লৰাই লৰাই লৰাই অ নিমখ দিলা বা কিবা আৰু মছলা দিলা যি ভাল পোৱা আৰু ন আকৌ চয়া চচ দিলা ন হৈ যায় আৰু মানে বেছি সময় নালাগে আৰু ধৰা বিশ মিনিট মানৰ হৈ যায়
অ তেল হৈ যায় আৰু চাওমেিনটো ন খাবলৈ ভাল লাগে উম উম
আৰু সৰু সৰু পিচ কৰি কাটি সেইটোক আকৌ বইল কৰি অ অ চিকেন চাওমিন হৈ যায়
অ সেটোয়ে হলেতো ভাল লাগে আৰু সেনেকে খাই উ কেতিয়াবা মানে বাহিৰ চাহিৰে গলে আৰু মানে হেৰি ফাষ্ট ফুড খোৱাই যায় ন
অ ফাষ্ট ফুড বাহিৰত গ'লে খোৱা যায়েই
অ মানে খাব মন যায় কেতিয়াবা কেতিয়াবা ব অ ৰখাব নোৱাৰে তাকেইেতো মানে কিবা হলেও মানে পোক পকৰা এটা হলেও খাব মন
অ সেইটোৱে
উম উম তাকে আৰু অ সেয়ে আৰু
উম
জানানো আজি কাৰাণে এইখিনিয়ে
অ ঠিক আছে দিয়া অ ঠিক আছে